হ!
হেল্ল' তোমাৰ
মোৰ
শ তছ
কি কৈছে। মোৰ তিনিটা হ'ল।
মাছ কিমানটা হ'ল এতিয়ালৈ
টা,
মানে চেম কলত পাৰি। চেম কলত পাছবাৰলৈ পাৰে তাৰ পাছত, উম বেলেগ কলত কৰিব লাগে।
উম। তোমাক কি? প্ৰথমত পাঁচটা কমপ্লিট হোৱা নাই নেকি।
উম!
হৈ গ'ল। পাঁচটা কমপ্লিট হোৱাৰ পিছত এইটো পাব্লিক কৰিব লাগে নে কি।
উম! আৰু যে, হা কিটোৰ জীপেৰ তাৰ পিছতে আহিছে নেক্সট পাঁচ টা বুলি, উপৰত যে পায়মেন্ত অপচন টো থাকে
উম!
তাতে টিপিলে তোমাক জিপে লিংকটো খোজে বা বেংক দিতেইলছ খোজে, মই জিপে হা সেইটো দিলো কি বুলি কৈছে? টো কি নাম আছিল, তো জীপে কি কিউআৰ নহয় কি আইডি আছিল ইউ পি আই আই ডি ইএছ। ইউ পি আই ডি দিলোঁ - দিয়াৰ পিছত দুটকা কাটে মোৰ একাউন্সৰ পৰা।
উম
দুটকা কটাৰ পিছত এতিয়া মোক দেখাইছে, আৰু সেই পাঁচটা টাস্কৰ পইচাটো এইটো উইকত সোমাব বুলি দেখাইছে।
কিমান সোমাব দেখুৱাইছে?
ফ'ৰ চেভেনত্তিন।
বা ধনী হৈ গলা দেখোন দেখোন
উম ঘটিটো
ধনী হৈ গলা দেখোন আমাৰ এক টকাও এতিয়ালৈকে সুমুওৱা নায়।
মোৰ কত সোমাব হা, মোৰ দুটকা দি উম দুটকা মোৰ গ'লহে সোমোৱাই নাই। এতিয়া আৰু
টকা গ'ল বুলি কান্দি আছে পিনে চাৰিশ টকাটো যদি ন তেনেহলে ইয়াৰ চাৰিশ সোতৰ টকাটো সোমালে মোক দি দিবা কাৰণ
বা তুমি তেন্তে বেংকৰ চেলাৰী টো‌পালে মোক দি দিবাচোন মই বেছি ধনী হম‌ এ নালাগে তুমি চাগে বহুত কম পাবা। সেইকাৰণে কৈছা দি দিম দিম বুলি
কি বহুত কম পাম?
কৰ'বাত চাগে লোন চোন লোৱা
নাই অ একো লোনো নাই একো লোন মই লোন লৈ নচলো অ' মই লাগিলে দুদিন পিছত ল'ম বস্তু কিন্তু লোন লৈ মই নচলো।
উম তোমাৰ পোষ্টটো ভাল চ নাই চি আ এ বেংকত পাৰ্চনেল লোন নাহে জানো
আহে টো তোমালোকৰ পাৰ্চনেল লোন অঁ লব পাৰিবা
ন দে
তোমালোকে অফাৰ দি থাকা। কেডি ক ল'ব লাগে কিবা লাগে। এটা মোবাইল কিনিব যাব নোৱাৰ উম ক্ৰেডিট কাৰ্ড ক্ৰেডিট কাৰ্ড ল ক্ৰেডিট কাৰ্ড দি ল আকৌ মোবাইলটো। তোমাৰ যদি পইচা দিবলৈ অলপ প্ৰব্লেম হৈছে হাৰে মই কেচ পইচা আনিছো মুখ ন মই ক্ৰেডিট কাৰ্ড কিয় লম আকৌ।
মোৰ আছে ক্ৰেডিট তিনিটা আছে লাগিব ন দি দিওঁ নেকি আজিলৈকে ইউজ কৰি পোৱা নাই আজিলৈকে ইউজ কৰি পোৱা নাই। এনেই লৈছিলো মানে জিৰ' বেলেঞ্চৰ হয় আমাৰ এইটো মানে এ এ চাকৰিত পালে মানে এটা দিয়ে। কম্প্লিমেটাৰী এটা কাৰ্ড দি ক্ৰেডিট কাৰ্ড। নপৰা
তুমি কোনটো ব্ৰাঞ্চৰ?
মই উওলোবাৰী।
ও ভালে আছো। বেংকত পষ্ট পষ্ট অলাইন ন চিটিং জবৰ কিবা।
চিটিং জব উহঃ উহঃ
কাৰণ বেংকত মেক্সি মেক্সিমাম এয়া কাক সলাই দিব লাগিব।
অ' অ' সেইটোয়েতো নহয় নাই আমাৰ কি চিটিং জব নি আমাৰোতো চিটিং জব নহয় আমিও লাগে।
লৰা মানুহ কথা নাই বাৰু।
আহ আমি লৰা আইঔ আমি লৰা মানুহ নহয় ন আমি লৰা মানুহ আমাৰ মানে এইটো নাই মানে গাত মানে একো নাই ভিতৰত ভিতৰত তেজ নাই কিডনী নাই লিভাৰ নাই হাৰ্ট নাই একো নাই মানে
চব আছে বাট তথাপিও আৰু
উম
মানে তোমালোকৰ শক্তিটো যিটো আমাৰ ইমান নাই তোমালোকৰ কেপাচিটি যিমান আমাৰ ইমান কেপাচিটি নাই
ই আজিকালি আজি কালি এখোজ ওপৰতে থাকে ছোৱালী আজিকালি এখোজ ওপৰতে আছে আজিকালি মাৰ পিট চবত এক খোজ ওপৰতে থাকে
অ কিছুমান থাকে বাৰু আমি সেইটো সেই নপৰো
এইটো কেটেগৰীত নপ-
নপৰো ইয়েছ কাৰণ যেতিয়া এই আমাৰ টাইমত আৰু কা ৰ আন্দোলন হৈছিল ন হোৱাতে হেণ্ডিকৰ পৰা গৈছিল তোমালোকো আছিলা জানো হেণ্ডিক ত যেতিয়া কৈছে ওলুৱাৰী ব্ৰীজৰ কৈছিলা আমাক মানে ফোন কৰি কৰি কৈছে দেই তহঁতে আহিবি দেই গুৱাহাটী আমি লোকেল খিনি চবে যাম অ, অ, হ'ব। তাৰপিছত লগৰ কেইটাই সুধিছো কি পালি, মই এই পামেই আৰু দে তহঁতে যাই থাকচোন মই গৈ আছো। মোবাইলটো অফ কৰি কিনে থৈ দিছো, পিছত গ'ম পাইছো সেইকেইটা কু কেইটা আগত মানে চবে আৰু
হেণ্ডি হেণ্ডিকত ইউনিয়ন কাৰ আছে ইউনিয়ন এনচ ৱাই নেকি।
অ, তেতিয়া, নহ আছো আছিল।
এতিয়া এতিয়া।
এতিয়াৰ পৰা
এনেছুৱাই আছ, গম পাওঁ মই নিজে এনেছুৱাই কৰা মই নিজে এনেছুৱাই মই নিজে এই কি নাম জানো, এ ইয়ত কংগ্ৰেছৰ প্ৰেচিডেন্ট পোষ্টত আছো যোৰহাট ডিষ্ট্ৰিক্টত। নহয় গোটেইকেইটাতো মই গুৱাহাটী বেছিভাগ এনেছুৱাই পালে। তোমাৰ গুৱাহাটী, গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চ চিটিটো পালে। ছোৱালী এজনী পাইছিলে। ছোৱালী এজনী প্ৰথমবাৰ পাইছিলে এনেছুৱাই পৰা হা।
মই, নাই ম মই নাই খেলা, হাৰে মই নাযাওঁৱে সেইকেইদিন, সেইকেইদিন যেতিয়া প্ৰফেচাৰে কয় যে ক্লাছ নহ'ব তোমালোকৰ এইকেইদিনটো ইমান
খেলিব লাগিছিলে ইলেকচনত পইচা আছে গম নোপোৱা নি।
আছে নিজেই, হাৰে আমি আমি
যে দুবছ দুবাৰ জি এছ হৈছো।
অ। নাই নাই আ আমি নাই, মানে মই বিশেষকৈ সেইটো সেত্রত ক্ৰত নগ'লো এইকাৰণে কাৰণ, তেতিয়া বহুত কাজিয়া প্ৰেচাৰ বহুত বেছি লাগি আছিল যে। ইফালে কটনত লাগিছে। আকৌ তাতে লাগিছে, দাদাহঁতে ক'লে নালাগে দেই আই। তই উ ভালকে পঢ়িব গৈছো তই পঢ়ি মেলি ঘৰত আহিবি আৰু ছোৱালীজনী ঘুৰি কিনে। অ, হ'ব দিয়া। সেয়াই কৰো, আৰু যিকেইদিন মানে আমাৰ দূৰ হয় ন হেৰিলৈকে ইউনিভাৰ্চিটিলৈকে।
কালি আহিছিলানে গণেশগুৰি,
নাইজোৱা
অহ!
নাই নাই, গণেশগুৰিত হৈ আছে। ইটো বুলি গম পাইছো। কিন্তু কালি মোৰ, মানে ইমান হেক্টিক আছিল, একজাম চলি আচিল যে ষ্টুডেন্ট বোৰৰ।
অঁ
অঁ যোৱাত মানে ফোন কৰিছিল লগৰ দুজনী মানে, যে গণেশগুৰি আহিবি মই বলো মই এইটো কণ্ডিশনত নাই অঁ কাইলে হিয়ত, তৰ একজাম আছে মই আজি নগ'লে মোক পেৰেন্তচে খাব। গতিকে মই আগেহে অ তাৰ পিছত ইফালে যাম।
মই গৈছিলো মই মই কেইটা বজাত মই দেৰটামান বজাত গলো, পাঁচটা আজি লাগি আছিল মই গম নাপাওঁ।
গাড়ীত আহি থাকোতে কৈ আছিল কোনোবাই। গণেশগুৰি আজ কিয় ভাল নালাগি আছে হয়তো কোনোবা আছিল চাগে ছাইদত কৈ ইহঁত দে চাগে জা আহোতে দেখা পাইছে মে বি
নহয় এনে কোনোবাই ৰৈ পিনে কথা পাতিছে বা কিবা এনেই মুখত মুখত ধৰিব লাগিব নাই আজি নাই
কালিয়ে গ'ল ছাগে উম অহা কালি হলটো সেইবোৰ
লাঠি চাৰ্জ কৰি পাৰিব নেকি পাব্লিকক নোৱাৰে লাঠি চাৰ্জ কৰিব সেইটো কাম নাই একো কাম নাই কাম নাই মানে কি তোমাৰ ইমান অ‌ঁ আকিলে আকিলে উম কমপ্লিট কৰিলো উম
আৰু সেই কাৰণে জুবিনে গণেশগুৰিখনেই বেছিকে ভাল পাইছিলে
নহয় এই নোৱাৰে নহয় ইমান
তে আছিলাতো ইয়াত
জুবিন ঢুকাওতে মই নাছিলোঁ মই আছিলো যোৰহাটত উৎপাত কৰি যোৰহাত ব্ৰীজটো বত এই যোৰহাটত মানে ৰেমডেম যোৰহাটতো ৰেমডেম সেইফালে তাৰ জন্ম স্থানটো এইটো ন তোমাৰ, সৰুৰ পৰা ডাঙৰ হোৱা তাই ইয়াত তাতেই ন'? তাৰপিছতে ইয়াতে তাই ইয়াত তাই এৰি তাৰপিছত চিফ্ট হ'ল। কেলেই ইয়াত, ইয়াত দেখোন এ কি নাম জানো? দহাটোক
নহয়, নহয়। তাৰ জন্ম তাতে নহয়, জন্ম ইফালে তামূলপুৰত। অ'!
ডাঙৰ হোৱা, ডাঙৰ হোৱাত
ডাঙৰ তাতে হৈছে। য়েচ কিন্তু এই বৰ্ণ হৈছিল কিবা তামোলপুৰ এইফালে চাইড। তাত নেকি? মুঠতে নামনি অসমৰ
অ'! অ'! ত' তাৰপিছত কি হ'ল তোমাৰ মানে তাৰ যোনটো ঘৰ মানে, যোৰহাটত।
সেইটো মামাৰ মানে মাকৰ ঘৰ নেকি!
মাকৰ ঘৰ নহয়, এইটো দেউতাৰে ঘৰ। মাক ঘৰ তোমাৰ তিয়ঁক, তিয়ঁক। তিয়ঁকত, যোৰহাট তিয়ঁকত। অ'! যোৰহাট তিয়ঁকত। দেউতাক দেউতাৰ ঘৰ য'ত মানে, মোৰ পেহীৰ ঘৰৰ লগতে একদম তিনিটা ঘৰ পাৰ কৰি কিনে জুবিনৰ
অ'! অঁ! এতিয়া কি সিটো ঘৰ বিক্ৰী কৰি দিছে ন'?
বিক্ৰী কৰা নাই তাৰ মাহীয়েত কি থাকে তাত?
অ'! অ'!
কাটি দিছে। যোনটো গছ। মানে, তাৰ ধৰি কিনে কৰি আছিলে এই বস্তু পাতি ব
অ'!
বাকী বিক্ৰী কৰা নাই। কেলে বিক্ৰী কৰিব তেৰ দিনীয়া সকামটো দেখোন তাতে কৰিছে। যোৰহাটতে কৰিছে আমাৰ।
অ'! গম পাওঁ সইটো। হেৰি গৈছিল ন'? গীতো গৰিমা।
সেইদিনা লগ পালোঁ মই গৰিমা বাক। সেই তোমাৰ এই মই মানে, যোনদিনা মানে, ঘৰৰ পৰা আহিলোঁ সেইদিনা গৈছো সোণাপুৰ গৈছিলোঁ। এ লগ পালো
অ অ মই গৰিমা বা হেৰিতে লগ পোৱা এই খা খাৰ গুলি আমাৰ ওচৰত হয় বাৰু তাৰফ সেইফাৰেদি অহা যোৱা কৰিলে প্ৰায় ওচৰতে ন চাব যোৱা হয় এতিয়াও মানে ন্যাসত জুবিনৰ সে নফেহে লৈছে জুবিনৰ সেই তষ্টহে ললে সেইটো ঘৰটো আহি থাকে নহয় তেতিয়া এবাৰ মানে চাব যাওঁতে এনেকে গৰিমা বা তাৰ পিছত ভাগিন দুটা এনেকাই আহিছো ত তেনেকে লগ পাইছিলো আৰু নমি কিবা কাম আৰম্ভ কৰিব
আৰু জুবিন মানে তুমি এইটো মানে এই নিউজত দেখুৱাইছিলে এই মানে জুবিন মানে যোৰহাটত বেছিভাগ নাথাকি আমাৰ হোম টাউন যোনটো মৰিয়নি মানে যোৰহাট যোৰহাটত পৰে মৰিয়নি তাতে সি খেলি থাকে তাতে সি দোকান মানে তাৰ লগৰ এটা বেষ্ট ফ্ৰেণ্ড এটা আছে তাতে
উ মইটো ফোন কটো দেই এক মিনিট উ